অ' কি কৰি আছা?
এই এনেই আছো ৰবা। তুমি কি কৰি আছা?
হেই মইো তোমাৰ এনেই আছো কি কৰিবা আৰু। ঘৰতে এনে আৰু বহি কৰি আছোঁ আৰু। বাকী পিছে তোমাৰ কি খবৰ হে?
খবৰ ভালে দিয়া বেয়া নহয়। তোমাৰ কেনেকুৱা?
অ' ঠিকে চলি আছে দিয়া কি কৰিবা আৰু চলি আছে আৰু। বাকী? পৰীক্ষা চৰীক্ষা কিবা আহিছে নেকি তোমাৰ পৰীক্ষা কিবা দিবা নেকি আৰু? মানে প্ৰতিযোগিতামূলক পৰীক্ষা কিবা আহিছে নেকি তোমাৰ আৰু?
পৰীক্ষাটো নাই সেনেকুৱা পৰীক্ষা মোৰ আমাৰ পৰীক্ষা শেষেই হ'ল তোমাৰ, ডক্তৰৰ পৰীক্ষা আছিল ডক্তৰৰ পৰীক্ষাটো দিলোঁ। তাৰপিছত তোমাৰ, আমাৰ ডিগ্ৰী পৰীক্ষা হয় ন ডিগ্ৰী পৰীক্ষাটো দিলো।
অ' হয় নেকি? ঠিক আছে বাৰু, বাকী এই যিহেতু পৰীক্ষাৰ কথা ওলালেই এতিয়া তো এই পৰীক্ষাৰ ওপৰতে কথা পাতো নে কি অলপ, পৰীক্ষাৰ প্ৰস্তুতি হওুক বা পৰীক্ষাৰ যিটো ছাত্ৰৰ ওপৰত প্ৰভাৱ পৰা বা পৰীক্ষাৰ কাৰণে কিমান ছাত্ৰই প্ৰাণ হেৰুৱালে এইবিলাকৰ ওপৰত কিবা পাতো নেকি আজি? মানে এইবিলাক যিহেতু এটা সচৰাচৰ হৈ থকা সমস্যাই আমাৰ। মানে ধৰি লোৱা সমাজত আৰু। সেইবিলাকৰ কথা আমি যেতিয়া এজনে আনজন লগত কথা পাতিম তেতিয়া সজাগতা অলপ বৃদ্ধি পাব পাৰে। টো
অ' পাৰি পাৰি। অ' মানে ভালে হয় সেইবোৰৰ ওপৰত কথা পাতি থাকিব লাগে আৰু আমি ছাত্ৰ হিচাপেতো সেইবিলাক কথা জানিবই লাগে দিয়াচোন, সেইবোৰৰ ওপৰত চল কি চলি আছে কি চলা নাই বৰ্তমান সময়ত। এনেও শিক্ষা ব্যৱস্থাটো জানাই আজিকালি বছৰি বছৰি শিক শিক্ষা ব্যৱস্থা সলনি হৈ থকা যেন হৈছে ন। কিন্তু যিটো শিক্ষাৰ গুৰুত্ব সেইটোহে কমি আহি আছে আচলতে তোমাৰ, শিক্ষা ব্যৱস্থাটো উন্নতি হ'লে কি হ'ব। শি ক্ষাৰ আচল গুৰুত্বটোৱেই কমি গৈছে। পেপাৰ লিক হোৱা বা পঢ়াৰ ক্ষেত্ৰত যিবিলাক মানসিক চাপ সেইটোৱে বৃ দ্ধি হৈছে পেপাৰ লিক হৈ হৈ।
হয়, হয় একদম ঠিক কথা কৈছে মানে। পেপাৰ লিকৰ হওঁক বা তোমাৰ এই আৰু বহুত কথা দিয়ে এইবিলাক কি কম আৰু নহ'ব দিয়া আজি পেপাৰৰ কথা আজি মাৰ। আমি পৰীক্ষাৰ প্ৰস্তুতিৰ কথা পাতো দিয়া আমি। মানে আমি পৰীক্ষা এটা দিবলৈ আৰু, আমি কেনে ধৰণৰ সাজু হ'ব লাগে, সেইবিলাক। আমি আজি হে কৰোঁ দিয়া। বাকীতো হৈয়ে থাকিব দিয়া, এই পেপাৰ লিক কি ক'বা আৰু সেইবিলাক। যিমানে কবা, সিমানে তোমাৰ ওলাই থাকিব। কিমান দুখ লগা কথা এইবিলাক আৰু। মানে পেপাৰ লিক মানে সমস্যাটো বহুত ডাঙৰ দিয়া আৰু। মানে তোমাৰ একো বুলি নাভাবে নেকি ছাত্ৰ-ছাত্ৰীসকলক। স চৰকাৰে বা তোমাৰ যিবিলাক আমাৰ সংস্থা আছে, সেই সংস্থাবিলাকে। মানে আমাক চাগে, একো বুলি নাভাবে। তেওঁলোকে মানে তেওঁলোকৰ। যিবিলাক ল'ৰা-ছোৱালী, তেওঁ লগে মানে ল'ৰা-ছোৱালী বেলেগ। ল'ৰা-ছোৱালী ন। তেওঁলোক মানে একো নহয়, তেওঁলোকৰ কাৰণে তেওঁলোকৰ কাৰণে অকল কেৱ সেইটো পইচাহে, পইচাটো কিমান ডাঙৰ আকৌ আৰু কি হ'ব সেইটো আৰু, এই হ'ব দিয়া। সেইটো আৰু পিছত পাতিম কেতিয়াবা। আজি পৰীক্ষাৰ প্ৰস্তুতি কেনেকে কৰোঁ আমি। বা তুমি কেনেকে কৰা সেই বিষয়ে অলপ কোৱাচোন। বাকী কোৱাচোন, তুমি পৰীক্ষা চৰীক্ষা হ'লে কেনে ধৰণৰ প্ৰস্তুতি কৰা। কোৱাচোন অলপ তাৰে ওপৰতে।
এই পৰীক্ষাৰ প্ৰস্তুতি ক'বা ৰ'বা। মই বাহিৰত আছিলোঁ তোমাৰ বৰষুণ। পেলাব ধৰিছেচোন এতিয়া। বোলো এনেই অলপমান বাহিৰত দুখোজমান দিওঁ, হঠাতে দেখোন। বৰষুণে আহিল এতিয়া। বতৰটো মানে কিবা এটা কথা পাতি খুজিলে তোমাৰ বতৰটো বৰ অশান্তি দিয়ে দিয়া। বতৰবোৰো মানে আজিকালি, সলনি হৈ থাকে সময়ে সময়ে। ঘপককৈ সলনি হৈ যায়। বাকী বাৰু আৰম্ভ কৰিছোঁ যাতে কথাটো কৈয়ে যাওঁ ন। কি কোৱা? তুমি সুধিলা পৰীক্ষাৰ প্ৰস্তুতিৰ বিষয়ে ন। সেইটো মোৰ পৰীক্ষা প্ৰস্তুতি বহুত বেলেগ দিয়া। মই মানে বেলেগ ল'ৰা-ছোৱালীৰ দৰে তোমাৰ গোটেই ৰাতি, পঢ়ি থাকিব নোৱাৰোঁ, মই আগৰ পৰাই এইটো স্বভাৱ। উম্, মই মানে গোটেই ৰাতি পঢ়িবা একদম টান পাওঁ আৰু। মই তোমাৰ ধৰা, দহ বা এঘাৰ মান বজালৈ পঢ়িলোঁ আগতে। কি আছিল মই যেতিয়া স্কুলত আছিলোঁ। তেতিয়াতো ন বজালৈকে পঢ়োঁ। তোমাৰ সাতটাৰ পৰা নটালৈকে সিমান মান সময়লৈকে পঢ়োঁ। ৰাতিপুৱা পঢ়া পঢ়ি একো নাই, স্কুললৈ যাওঁ, স্কুলৰ পৰা আহি গধূলি অলপমান আহ্ ভাত পানী খাই ৰেষ্ট লওঁ। টিউশন থাকিলে টিউন যা তোমাৰ টিউচন আহি টিউচনৰ পৰা আহি তোমাৰ গধূলি পঢ়ি লওঁ। স্কুলৰ সময়ৰ কথা দেই এইটো। ত' সেইবোৰ পঢ়ি কিনে। ভালেই ৰিজাল্টটো মোৰ বেয়াই হোৱা নাছিলে। মেট্ৰিকতো ভালে ৰিজাল্ট আহিছিল। চবে ভাবে আৰু যে, বেছিকে পঢ়িলে বেছি নম্বৰ পায়। সেনেকুৱা নহয় মোৰ হিচাপত মানে। পৰীক্ষাৰ যিটো প্ৰস্তুতি নহয়, সেইটো নিজৰ হিচাপত কৰিব লাগে মানুহৰ হিচাপত নহয় তুমি ধৰা। কিছুমানৰ হয়তো দুঘন্টাৰ বস্তুো চাৰি ঘন্টাও লাগিব পাৰে। কিছুমানৰ দুঘন্টাৰ বস্তু। এঘন্টাটো হৈ যাব পাৰে। ত সেইটো নিজৰ ওপৰত কথা আৰু তুমি কিমান জল্দি সমাপ্ত কৰিব মইটো মানে মই নিজৰ হিচাপত পঢ়ো আৰু মন গ'লে পঢ়ো, মন নগ'লে নপঢ়ো। মই তোমাৰ হায়াৰ ছেকেণ্ডেৰীটো যেতিয়া আছিলোঁ। তেতিয়াও ইমান মই মানে পঢ়াত। ইমান নিজকে মানসিক চাপ দিয়া নাছিলো। যে পঢ়িবই লাগিব এনেকুৱা কৰিব লাগিব মই ভাবিছোঁ। যে যিহেতু আগতে পঢ়িছোঁ এনেকে বা আগতেও পাছ কৰিছোঁ। পৰীক্ষাবোৰো এইটো পৰীক্ষাও কিয় বেয়া হ'ব। সেনেকে- তোমাৰ পঢ়িছোঁ আৰু মই চবতচে বেছি পঢ়িছিলোঁ। কেতিয়াও জানা নাই মই- ক'ব পাৰোঁ যে, মোৰ মায়েও কয় এইটো কথা বেলেকক, মই মানে সেইকন সময়ত তোমাৰ যেতিয়া জুন জুলাই মাহত বন্ধ দিয়ে ন। সেইটো মাহত মই কি কৰিছোঁ একদম। মানে মই এটা লক্ষ্য ৰাখিছিলো আৰু এক মাহৰ ভিতৰত যিমানবোৰ মোৰ ধৰা চাবজেক্ট আছে প্ৰত্যেকটো চাবজেক্টতে যিমান প্ৰশ্ন উত্তৰ আছে গণিত হওঁক অসমীয়া তাৰপিছত ইংৰাজী সমাজ বিজ্ঞান তাৰ পিছত সাধাৰণ বিজ্ঞান এইবিলাক সকলোৰে কি কৰিছোঁ সকলোৰে কুৱেশ্বন এনচাৰ হওঁক প্ৰশ্ন উত্তৰ হওঁক বা যিবিলাক আহ পুৰণি প্ৰশ্ন পেপাৰ থাকে প্ৰশ্ন পেপাৰ পি আই কিউ বুলি যে কয় তো সেইবোৰৰ প্ৰশ্নৰ উত্তৰ চব বেলেগ, বেলেগ বহীত এটা বহীত ধৰা গোটেই চেপ্টাৰবোৰৰে প্ৰশ্নোত্তৰ লিখিছোঁ মই গোটেই পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰ লিখিছোঁ এটা বহীত গোটেই তোমাৰ প্ৰশ্নৰ পেপাৰৰ উত্তৰ কৰিছোঁ প্ৰশ্নৰ লগত মইতো আনকি তোমাৰ এখন মোৰ আহ গণিত আছিল গণিত মই বহুত ভাল পাইছিলোঁ তো গণিতত তোমাৰ মই নটামান বহী কেৱল তোমাৰ প্ৰেক্টিচ কৰিছো প্ৰেক্টিচ কৰাৰ লগত তোমাৰ তাৰে দুখন বহি আছিল মোৰ ধৰা দুখন এখনে কিতাপ ন আৰু কিতাপখন বহুত ডাঙৰ আছিল ত' সেই গোটেই কিতাপ খনৰ যিবিলাক প্ৰশ্ন উত্তৰ বা এইবিলাক সমাধান সেই গোটেই সমাধান সেই দুটা বহীত আছিল। আৰু তোমাৰ দুখন বহী আছিল এক্সট্ৰা সেই দুটা বহীত মই ৰাখিছিলোঁ ধৰা যিবিলাক আমাৰ মডেল পেপাৰ পায় বা মডেল পেপাৰৰ লগত যিবিলাক এ থাকে নহয় যোৱা বছৰৰ পুৰণি কেইবছৰ মানৰ পেপাৰ তো সেইবিলাকৰ কুৱেশ্বন এনচাৰ বা আমাৰ যিবিলাক হয় নহয় তোমাৰ ফাইন প্ৰি ফাইনেল পৰীক্ষা যে পাতে বেলেগ বেলেগ আহ ধৰা জিলাত বেলেগ, বেলেগ ধৰণৰ বেপাৰতো সেইবিলাকৰ কৰিছিলো গোটেই ত 'সেনেকে মানে তেতিয়া বহুত পৰিঢ়িছিলো আৰু বহুত কষ্ট কৰিছিলোঁ তোমাৰ দৰা সেই একমাহটো মই অ', ক'ব পাৰে আৰু মায়ে কৈছিল ইমান পঢ়িব নালাগে মানে মই ৰাতিপুৱা আঠ মান বজাত পৰা আৰম্ভ কৰি দিওঁ একদম তোমাৰ চা তাহ
অ'।
মানে লাখিলৰ টেবুলত তাৰপিছত গধূলি যেতিয়ালৈকে মই ভাবা লক্ষ্যতো কমপ্লিট নহয় আৰু শেষ নহয় তেতিয়ালৈকে মই নুঠোৱে। তাতেই তোমাৰ টেবুলতে ভাত খাম তাৰপিছত গা ধুব যাওঁ। গা ধুই কিনে তোমাৰ আহো আহি কিনে পঢ়াত লাগি যাওঁ সেনেকুৱা ধৰণৰ এতিয়া মই বহুত পঢ়িছিলো এতিয়া আৰু পঢ়াৰ ৰাপটো অলপ কমি কমি আহিছে দিয়াচোন। এতিয়া কাৰণে অলপ গম পোৱা হৈছোতো কেৱল পঢ়িলে সকলো বস্তু পোৱা নাযায় কষ্ট চষ্ট কৰিব লাগিব বা কামৰো চিন্তা কৰিব লাগিব সেনেকুৱা আৰু ধৰণৰ কথা পিছে তুমি কেনেকুৱা আছিল তোমাৰ পৰীক্ষাৰ প্ৰশ্ন তি কোৱাচোন অলপ
মোৰ প্ৰস্তুতিটো তোমাৰ দৰে তোমাৰ লেখিয়া আছিল দিয়া মানে এই ধৰি লোৱা ক'বলৈ গ'লে আৰু ময়ো সেই ক্লাছ যিটো দশম বা টেন টেন আছিলো ক্লাছ টেনত আছিলো যেতিয়া মেটিকৰীক্ষাৰ সময়ত সেইখিনি সময়তে মোৰ যিটো তোমাৰ ক'বলৈ গ'লে আৰু এতিয়াৰ ভাষাত আৰু যিটো মোৰ পিক আছিল পিক সেই পিকটো মোৰ তেতিয়াই আছিল দিয়া মানে তাৰ পৰা মোৰ মানে ডাউনলৈ আহি গৈছো দিয়া মানে মানে পঢ় শুনা হওঁক বা পঢ়া শুনাৰ ক্ষেত্ৰতে ক দিয়া বাকী ক্ষেত্ৰত বাৰু আছে বাৰু ঠিকেই কিন্তু পঢ়া শুননা ক্ষেত্ৰত কিন্তু বহুত মান তলৈ নামি গৈছো মই মানে প্ৰস্তুতি ক'বলৈ গ'লে মইো তোমাৰ কি হয় আগতে নহয় বাৰু কিন্তু এতিয়া প্ৰস্তুতি কেনেকে কৰো মই এতিয়া প্ৰস্তুতি তোমাৰ বুলি ক প্ৰস্তুতি বুলি ক'বলৈ এতিয়া মোৰ একো নাই মানে মানে তোমাৰ পৰীক্ষাৰ আগতে পঢ়া যায় আৰু এই পৰীক্ষাৰ আগদিনে আৰু ৰা ৰাতি ৰাতিলৈ পৰা যায়। তাৰপিছত ৰাতিপুৱা উঠি কিনে সেই কলেজত যাই কিনে পৰীক্ষা দিয়া যায়, সেনেকে এতিয়া মানে বৰ্তমান সময়ত প্ৰস্তুতি চলে কিন্তু তোমাৰ আগৰ যিটো প্ৰস্তুতি আছিল। তোমাৰ তুমি যেনেকে ক'লা তোমাৰ মাৰাই কয় আৰু এটা সময়ত বেয়া, মানে বহুত-বহুত পঢ়িছিল। তুমি নিজে কোৱা আৰু। ঠিক তেনেদৰে মইয়ো তোমাৰ সেই ক্লাছ টেনতে আৰু মানে বহুত পঢ়িছিলোঁ তোমাৰ। মানে ভালো হৈছিল ৰিজাল্টটো তাৰে তোমাৰ। তোমাৰ ধৰিলোৱা এই ক্লাছ টেন যেতিয়া পালোঁ, মানে নাইনত মই অলপ মানে মানে যিটো কয় নহয় অহ, চতৰ-বতৰ বা তোমাৰ যিটো কোৱা হয় ন' চঞ্চল, বহুত মানে চঞ্চল হৈ গৈছিলোঁ। ত' নাইনত মোৰ বহুত মানে এনেকুৱা ধৰণৰ কথা, থাকি গ'ল নাইনত বহুত মই তললৈ নামি গলোঁ আৰু মানে এনেকুৱা। কিন্তু যেতিয়া মই ট্ৰেন পালোঁ আৰু বা দশম শ্ৰেণী পালোঁ, তেতিয়া মোৰ কি হ'ল মানে গাঁত লাগি গ'ল কিবা এটা আৰু। ত' প্ৰথমটো ছয়মাহ যিটো ছয়মাহ আছে প্ৰথমৰ যেতিয়া দশম শ্ৰেণী পালোঁ। তাৰে প্ৰথম ছয়মাহ কলেজ হওঁক বা, কলেজ নহয় স্কুল হওঁক। স্কুলত এনেকে অহা যোৱা কৰা বা তোমাৰ আৰম্ভণি থিকে হ'ল কিন্তু যেতিয়া তোমাৰ এই তুমি ক'লা নহয় গ্ৰীষ্ম বন্ধ হয় সেইখিনি সময়ত মইয়ো তোমাৰ সেইখিনি সময়ৰ পৰা আৰু এনেকুৱাই মানে ষ্টাৰ্ট দিছোঁ আৰু মানে পঢ়িব কাৰণে। মানে তোমাৰ তুমি যেনেকে ক'লা তোমাৰ গণিতৰ যিটো বহি আছে বা গণিতৰ প্ৰেক্টিছ কৰা গোটেই কিতাপখন, পুৰা মানে প্ৰেক্টিচ কৰি কিনে নটা দহটা বহি শেষ কৰিছা। ঠিক তেনেদৰে মইয়ো তোমাৰ গণিতখন মানে ন'। মানে এনেকে তোমাৰ প্ৰেক্টিচ কৰিছিলোঁ, মানে মই টিউশ্যন লৈছিলোতো গণিতত। টিউশ্যনৰ লগতে সেনেকে আৰু টিউশ্যন হওঁক ঘৰতে হওঁক। মানে মই ৰাতি সদায় ধৰিলওঁক দুঘণ্টা। মানে ধৰিলোৱা যদিন মই দুঘন্টা হলে'ও ৰাতি গণিত মানে যি এতিয়া আৰু গোটেইখিনি পঢ়ি আৰু ৰাতি সেই তেতিয়া মই গণিত কৰিমেই, মানে দুঘণ্টা মই গণিত কৰিমেই। ত' মই ক'ব গ'লে গোটেই কিতাপখন আৰু গোটেই কিতাপখনত যিমান তোমাৰ অহ, কুৱেশ্যন আছিল, যিমান তোমাৰ গণিত আছিল। মই মটামটি অহ, দহবাৰ নে বাৰবাৰ সিমান মান। বিশ্বাস নকৰিবা কিন্তু সেইবাৰ সিমানবাৰ মই কমপ্লিট কৰি দিছোঁ, গটেই কমপ্লিট কৰিছোঁ। গটেইখিনি মই গণিতৰ মানে এবাকৰে পৰা পুৰা মানে দিস্তা বহী কিনিছিলোঁ পুৰা-পুৰা এক দিস্তা হওঁক বা তোমাৰ একদম দিস্তা-দিস্তা মানে ভৰ্তি হৈ গৈছে। অকল গণিত সেনেকুৱা আৰু ধৰণৰ। বাকী তোমাৰ, বাকী এইবিলাক সমাজ বিজ্ঞান, হওঁক বিজ্ঞান, বা তোমাৰ অহ, ইংলিছ। সেইবিলাক আৰু কি কৰিছিলোঁ মই যিহেতু আমাৰ তেতিয়া সময়ত আৰু প্ৰথমবাৰ তোমাৰ এম চি কিউ বুলি কয় যে সেই এম চি কিউ তোমাৰ আহিব লগা আছিল ত যিমান মানে সমাজ বিজ্ঞান, বিজ্ঞানৰ বা এইবিলাকো থাকে ন', এম চি কিউ বহুত থাকে ন'। ত' মই কি কৰিছিলো অহ, আমাৰ অহ, শিক্ষক এজনে এইবিলাক মোক কিতাপ এখন দিছিল। অহ, এই নতুনকে ওলোৱা মানে এম চি কিউ থকা বা তোমাৰ আমাৰ প্ৰিভিয়াচ যিবিলাক আছে ন'। বা তোমাৰ কুৱেশ্যন বেঙ্ক আছে, সেই তাৰেই পৰা যিমান এক নম্বৰ কুৱেশ্যন আছে। সেই গোটেইবিলাক মানে বহীত এটাত বহীত লিখিছিলোঁ আৰু গোটেইখিনিয়ে বহীত লিখিছিলোঁ। গোটেইখিনি বহীত লিখি সেইবিলাক পঢ়িছিলোঁ। ত' সেনেকে মানে প্ৰস্তুতিটো একদম মানে, একদম মানে ধুনীয়া আছিল সেই প্ৰস্তুতি। সেই প্ৰস্তুতিৰ পৰাই এতিয়ালৈ মানে, যেতিয়াৰ পাছ কৰিলে এওঁলোক। ক্লাছ টেন তেতিয়াৰ পৰা এতিয়ালৈ মানে একো নাইয়ে দিয়া, এতিয়া মানে চব তললৈয়ে গৈছে। বাকী তোমাৰ হ'ব নেকি আজিলৈ, আজিলৈ বহুত কথা পাতিলোঁ। দিয়া।
অহ, দিয়া, হ'ব দিয়া। দিয়া, দিয়া, হ'ব দিয়া।
অ'।